অ ভাই।
উম শুনিছো শুনিছো, মোৰ মাতো শুনিছা নে?
অ শুনিছো শুনিছো, কি কৰিছা?
এয়া তোমাৰ এনেই বহি আছো, কি কৰিবা?
তাকে তাকে গৰমো পৰিছে ন বহুত?
গৰমটো পৰিছে বাৰু দেই।
উম বাকী ভাত পানী খালা নে?
উম ভাত - পানী খালো খালো, তুমি খালানে?
অ মই তোমাৰ সেই খাই বৈ আহি মেলি
উম।
তোমাৰ এই বিচনাতে অকনমান বহিছোহি আৰু।
অঁ অঁ।
উম, বাকী খবৰ খাতি কোৱাচোন?
খবৰ - খাতি ভালেই - ভালেই তাকে তুমি ইমান দিন ফোন কৰা নাই যে ইমান দিনৰ মোৰত ফোন কৰিলা।
এ তোমাৰ মানে মই ফোন কৰিলো মানে কথা এটা আলোচনা কৰিবলগীয়া আছিলে অকমান গম পাইছা ন।
অঁ কি কথা?
এতিয়া মানে ধৰি লোৱা এল পি জি গেছো আহি গৈছে। আৰু এফালে তোমাৰ জুই আছে গম পাইছে নে? এ জুইও আছে, এল পি জি গেছ ছোঁ আছে কিন্তু মানে মোৰ মানে এটা দুধু - মুধু হৈ আছে গম পাইছে নে? আমি এতিয়া এল পি জি গেছ ব্যৱহাৰ কৰিব লাগে নে নে জুইটো বেছি ব্যৱহাৰ কৰিব লাগে? এ তু তু তুমি কি ভাবা আমি এতিয়া এল পি জি গেছ ব্যৱহাৰ কৰাটো বেছি উচিত নে জুই ব্যৱহাৰ কৰাটো বেছি উচিত?
অ এতিয়া যদি আমি চাও দেই মানে কি হৈছে আমি যেতিয়া জুই ব্য ব্যৱহাৰ কৰি আছিলো তেতিয়া কি হৈছিলে আ মানে খৰিৰ দ্বাৰাহে জুই ধৰিছিলো মানে কি হয় তেতিয়া খুব বেছি পৰিমাণে আমি খৰি জ্বলাবলগীয়া হৈছিলে বা বাহ জ্বলাবলগীয়া হৈছিলে যাৰ ফলত কি হৈছিলে আমাৰ সেই খৰিসমূহ আমি আচলতে কৰ' পৰা পাওঁ, গছৰ পৰা পাও। আৰু কি হৈছে চিলে হয়তো আমি যিবোৰ গছ মৰি যায় সেই গছবোৰ কাতি খৰিবোৰ পাইছিলো। আৰু নহলে কি হৈছিলে কিছ কিছুমান ডাঙৰ - ডাঙৰ জীয়াই থকা গছ আমি কাটি পেলাই সেইবিলাক খৰি বনাইছিলো। কিন্তু কি হৈছিলে তাৰ পৰা আচলতে আমাৰ জুইৰ যে যিটো আমি ব্যৱহাৰ তাৰ পৰা আচলতে আমি কি হয় বহুত ধৰণৰ অপকাৰ আমি সন্মুখীন হব লগীয়া হৈছিলে। কাৰণ চোৱা, জুইৰ পৰা যিবিলাক আমি ধোঁৱা নিৰ্গত হয় জুই জলালে সেইবিলাক কি হয় সেই ধোৱাটো যেতিয়া চাবা হুন তোমাৰ নাকেৰে বা মুখেৰে যেতিয়া সোমাব তোমাৰ অট'মেটিক তোমাৰ কাহ উঠে সেই ধোৱাটোৰ পৰা।
অ, হয় হয় নিশ্চয় নিশ্চয় হয়।
কথাটোৰ পৰা আমি বুজিব পাৰো যে সেই ধোঁৱাটো আচলতে কিমান মাৰাত্মক ধোঁৱা। বা ই পৰিৱেশৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে আচলতে জুই পৰা ওলোৱা যিটো ধোঁৱা সেই ধোঁৱাটোৱে কি কৰে আমাৰ বায়ু প্ৰদূ্ষন কৰে। কিন্তু বৰ্তমান সময়ত যিবিলাক এল পি জি গেছ আমাৰ মাজলৈ উপলব্ধ হৈছে। এই গেছবিলাকত কিন্তু তেনেকুৱা ধৰণৰ কোনো ধোঁৱা নোলায়।
ধোৱা নোলাই হয়।
আমি যদি চাওঁ গেছবিলাক জ্বলাওঁতে তেতিয়া চাবাচোন গেছৰ যিটো বাৰ্ণাৰ কি হয় জুই নিচিনাকৈ হালধীয়া জুই নোলায় তাত কেনেকুৱা হয় নীলা ধৰণৰ জুই ওলাই, সেই জুইৰ যিটো ৰং সেইটো নীলা হয়। সেই আৰু কি হয় সেই তাত কোনো ধৰণৰ ধোঁৱা নোলায় ওলাই আৰু সেই এল পি জি গেছৰ পৰা কোনো ধৰণৰ আমাৰ পৰিৱেশ প্ৰদূষণো নহয় কিন্তু কি হয় আৰু কি হয় এল পি জি গেছ বনাওঁতে আমাৰ ধৰা এনেকুৱা ধৰণৰ গছ - গছনিও কাটিব লগীয়া নহয়। সেই গেছসমূহ কি হয় আমাৰ খনিজ পদাৰ্থৰ পৰা উৎপাদন কৰা হয়। সেই ক্ষেত্ৰত চাবলৈ গ'লে কি হয় আমাৰ এল পি জি গেছসমূহ আমাৰ জুইতকৈ মানে বহুত মানে লাভৱান।
কাৰণ প্ৰধান যিটো আমাৰ কাৰণ হৈছে সেইটো পৰিৱেশৰ ওপৰত প্ৰভাৱ। কাৰণ কি হয় এল পি জি গেছেৰ যিহেতু পৰিৱেশৰ ওপৰত প্ৰভাৱ নেপেলায় আৰু জুই খৰি জুই যিবোৰ জুই ধৰা আমি খৰিৰে জ্বলাও সেইবিলাকে আমাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ এল পি জি গেছসমূহে আমাৰ ব্যৱহাৰ কৰাটো ভাল কিন্তু কি হয় যিকোনো বস্তুৱে কিন্তু অত্যাধিক ব্যৱহাৰ কৰাটো বেয়া। কাৰণ এতিয়া যদি আমি এল পি জি গেছটো আমাৰ উপলব্ধ আছে বুলিয়েই বা এল পি জি গেছৰ কোনো এনেকুৱা ধৰণৰ অপকাৰ নাই বুলি যদি আমি চৌবিশ ঘন্টাই যদি আমাৰ সুবিধাৰ কাৰণে এল পি জি গেছে ব্যৱহাৰ কৰে, আমি জানো যে এই গেছসমূহ খনিজ দ্ৰব্যৰ পৰা উৎপাদন কৰা হয়। এই আমি যদি এনিটাইম অকল এল পি জিয়ে ব্যৱহাৰ কৰোঁ তেনেহলে চোৱা আমাৰ খনিজ দ্ৰব্যৰ কিমান প্ৰয়োজন হ'ব? সেই ক্ষেত্ৰত কি হ'ব আমাৰ পৰিৱেশৰ পৰা যিসমূহ বা খনিজ দ্ৰৱ্য সেইবোৰ দিনেক দিনে কমি আহিব। যাৰ ফলত কি হব এল পি জি গেছসমূহৰো ব্যৱহাৰ হাৰ মানে কি হব আমাৰ মাজত যে উপলব্ধতাটো আমি পাইছো সেইসমূহৰ দিনক দিনে কমি আহিব যাৰ ফলত কি হ'ব আমি আকৌ। সেই আগৰ দিনৰ সেই জুই ব্যৱস্থা লৈ আমি ঘূৰি যাব লগীয়া হ'ব। পাৰে সেই ক্ষেত্ৰত আচলতে আমি গুৰুত। গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ এতিয়া চোৱা এল পি জি গেছ। আমাৰ ব্যৱহাৰৰ সুবিধা সমূহ কেনেকুৱা ধৰণৰ আমি এতিয়া ধৰা আমি। জুইত যদি আমি ভাত বনাবলৈ প্ৰক্ৰিয়াটো আৰম্ভ কৰো আমাৰ কি হ'ব প্ৰ থম আমাৰ জুই ধৰোতে আমাৰ সময় লাগিব তাৰ পিছত জুই ধৰি ধৰি। কি হ'ব তোমাৰ জুইৰ পৰা ধোঁৱা ওলাবই এনেও। তাৰ পিছত কি হ'ব জুই ধৰি পেলাই তোমাৰ যিবিলাক ধোঁৱা ওলাব। সেইখিনি সেইখিনিয়ে তাৰ পিছত তোমাৰ ধৰা ভাত। খিনি তুমি উঠালা উঠাই পেলাই লাহেকে জুইত বহাই দিলা। তাৰ পিছত তোমাৰ কি হব সেই ভাত খিনি তৈয়াৰ হওঁতে হওঁতে। নাই বুলি ক'লেও তোমাৰ আধা ঘণ্টা সময় লাগি যায় জুইত বনাওতে। সেই ক্ষেত্ৰত চাবলৈ গ'লে কি হয় সেই জুইত যে আমি ভাত খিনি বনাইছো। সেই ভাতত কি হয় চাবাচোন জুইৰ পৰা যিখিনি ওলা ধোঁৱা ওলাই সেই ধোঁৱা খিনি কিন্তু ভাত। ত মানে সোমাই পৰে যাৰ ফলত কেতিয়াবা তুমি চাবাচোন ভাত জুইত বনোৱা ভাত। কেতিয়াবা খালে কি হয় আমি ধোৱা ধোৱা গোন্ধ পাওঁ। যিটোৱে আমাৰ স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে কিন্তু। এল পি জি গেছত বনাওতে আমি ভাত যেতিয়া এল পি জি গেছত বনাম। তেতিয়া তুমি চাবাচোন আমি যদি সেই ভাতত ঠাণ্ডা পানীয়ে দিওঁ বা গৰম। পানীয়ে দিও আমি যেতিয়া গেছত উঠাই দিম খুব বেছি আমাৰ দছ মিনিট বা পাঁচ মিনিট পাঁচ মিনিটত কি হয় আমাৰ সেই ভাতসমূহ। তৈয়াৰ হয় মানে সেই চাউল, খিনি আচলতে সিজি আমাৰ ভাত খাব পৰা মানে হেৰি হৈ উপযোগী হৈ পৰে।
উপযোগী হৈ পৰে হয়।
লে আমি এল পি জি গেছসমূহ এনেধৰণে ব্যৱহাৰ কৰিব পাৰো কাৰণ এল পি জি গেছৰ। কি হয় খুব মানে খৰতকীয়া আচলতে আমাৰ সময়। খিনিও বচাই দিয়ে সময় সঞ্চয়ও হয় আৰু লগতে মানে পৰিৱেশ। প্ৰদূষণৰ পৰাও আমি বাচিব পাৰো যাৰ ফলত কি হৈছে আমাৰ। বিভিন্ন ধৰণে লাভালাভে হৈছে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি কি হয়। জুইৰ তুলনাত আমি এল পি জি গেছ ব্যৱহাৰ কৰাটো অত্যন্ত দৰকাৰী। জুই পৰাৰ কাৰণ বিভিন্ন ধৰণৰ অপকাৰ হয় কিন্তু এল পি জি গেছৰ তেনেকুৱা ধৰণৰ। অপকাৰ আমি দেখিবলৈ নাপাওঁ আচলতে কথাবোৰ সেইখিনিয়ে এতিয়া। তোমাৰ মতামতটো দিয়াচোন বাৰু ইয়াৰ ওপৰত মই ইমান খিনি কথা।
অ, হয় হয় এই আচলতে কি গম পাইছা নাই তুমি এতিয়া ইমান খিনি কথা কৈছা গুৰুত্বপূৰ্ণ ক থা। পিছে কি হব আমি আমিও মানে আমি সকলোৱে আমাৰ যি এল পি জি গেছ সেইটোৰ ওপৰতহে আমি বেছি গুৰুত্ব দিব লাগে কাৰণ, মই নিজে পাইছো দেই মানে তোমাৰ ধৰি লোৱা সেই যিসমূহ জুই। জুইতো তোমাৰ এতিয়া বহুত মানুহে এনেকুৱা তোমাৰ। এল পি জি গেছ কিনিবলৈ তোমাৰ পইচা নাই তেওঁলোকে কি কৰে তোমাৰ জুইত। মানে জুই ব্যৱহাৰ কৰে গম পাইছা নাই এ তেওঁলোকৰ কথাটো বাৰু মই নক কওঁ কাৰণ যিহেতু পইচাৰ অসুবিধা থাকিলে তেওঁলোকে কিনিব নোৱাৰিবও পাৰে।
নোৱাৰিব পাৰে হয়।
অ তেওঁলোকে জুই ব্যৱহাৰ কৰক। কিন্তু খুব কম পৰিমমানে কৰিব লাগে কিয় কৈছো কথাটো। কাৰণ এতিয়া তুমিও কথাটো কথাখিনি কৈছা যে। তোমাৰ কি হয় জুইত যেতিয়া আমাৰ জুই জ্বলাই, জুই জ্বলালে কি হয় আমাৰ আহ তাৰ পৰা বিভিন্ন ধৰণৰ ধোঁৱা নিৰ্গত হয়। সেই ধোৱাৰ ফলত কি হয় তোমাৰ বিভিন্ন ধৰণৰ বিষাক্ত গেছ গেছখিনি কি হয় আমাৰ বায়ুমণ্ডলত মিহলি হৈ যায় কাৰণ জুই জ্বলাও নাই কিছুমানে তোমাৰ ধৰি লোৱা প্লাষ্টিকো পুৰি দিয়ে, গম পাইছা নাই? অ খৰি পৰাও ধোঁৱা ওলাই, খৰি পুৰিলেও ধোঁৱা ওলায়। তোমাৰ প্লাষ্টিক পলিথিনৰ পৰা ধৰি মেলি মানে সকলো বস্তু জুইত দি দিয়ে ন। গতিকে তাৰ পৰা মানে বিভিন্ন ধৰণৰ বিষাক্ত বিষাক্ত গেছ ওলাই আৰু সেই গেছটো তোমাৰ চবতকে বেয়া হৈছে আমাৰ নিজ এ স্বাস্থ্যৰ কাৰণে গম পাইছা নাই? আম আমাৰ তোমাৰ এই হাঁওঁফওৰ কাৰণেও বেয়া গম পাইছা নাই? হাওফাওত এটেক কৰে আমাৰ ধোঁৱা খিনিয়ে ডাইৰেক্ট আৰু তাৰপিছতে কি হয় আমাৰ যিটো পৰিবেশৰ যিটো বায়ুমণ্ডল বায়ুমণ্ডলতো কিন্তু তাৰ বহুত বেয়া প্ৰভাৱ পৰে গম পাইছা নাই? অ এতিয়া তোমাৰ সেই জুই কোৰাতো তোমাৰ বহুত তাপো নিৰ্গত হয় সেই হয়তো সেই তাৰ পৰা যি খিনি তাপ ওলাই সেই তাপ খিনিয়ে হয়তো আমাৰ এতিয়া যি ইমান
হয়।
আমাৰ যি গোলকীয় উত্তাপ বৃদ্ধি হৈছে তাতো নহয় তাত কৰ'বাত নহয় কৰ'বাত নহয় হলেওতো তোমাৰ অ ক'ৰবাতো তোমাৰ অ গুৰুত্ব প্ৰদান কৰিছেই হয়নে নহয়? তাতো কিবা এটা ভূমিকা লৈছেই গোলকীয় উত্তাপ পিঠিত গতিকে সেই জুইবিলাকে কি জুইয়ে কি কৰে, আমাৰ পৰিৱেশৰো তোমাৰ ক্ষতি কৰে, তোমাৰ আমাৰ যিসমূহ অ সম্পদ, প্ৰাকৃতিক সম্পদৰো ক্ষতি কৰে। আৰু তাৰ লগতে আমাৰ স্বাস্থ্যৰো বহুত হানি কৰে গম পাইছা নাই? সেই সেই সেই কাৰণে মই তোমাৰ চ'চ কৰো সদায় তোমাৰ সেই এল পি জি গেছটো গম পাইছা নাই এতিয়া এল পি জি গেছত কি হয় তোমাৰ কোনো ধৰণৰ একো বিষাক্ত পদাৰ্থ নিৰ্কৰণ নহয়। যাৰ ফলত সেই গেছটো হৈছে এল পি জি গেছটো বহুত ছেফ বুলি মনা হয় নে সকলোৱে তোমাৰ ছেফ বুলি ভাবে আৰু গতিকে সেইকাৰণে আমি এল পি জি গেছটো ব্যৱহাৰ কৰিব লাগে কাৰণ ধৰি লোৱা আমি তোমাৰ এমাহত বা দুমাহত যিমান খিনি তোমাৰ খৰি পুৰিম গম পাইছ নে যিমান কিছুমানো খৰি কিনি লৈ পেলাই জুই ধৰে গম পাইছানে? এই সিমান খিনি পইচাত যদি আমি এ এটা এল পি জি গেছ কিনো তেতিয়াহলে আমাৰ লাভটো বেছি হ'ব কাৰণ। এটা এল পি জি গেছ যদি তুমি ভালকৈ তোমাৰ তুমি ব্যৱহাৰ কৰা তেনেহ'লে সেই এল পি জি গেছটো তোমাৰ ছমাহ পাঁচ মাহ আৰাম চে গুচি যাব গম পাইছা নাই? অ আৰু তোমাৰ কি হয় এল পি জি গেছত তোমাৰ কোনোবা এটা কাম খুব খৰ খৰটকিয়াকে হয় গম পাইছা নাই? এই এ এল পি জি গেছত চাবাচোন বস্তু বিলাক খুব খৰতকীয়াকে হয় মানে। তোমাৰে ভাত তোমাৰ জুইত বনাওঁতে যিমান দেৰি লাগিব তাতকে কিন্তু এল পি জি গেছত তা সোনকালে হৈ যাব অ আৰু তোমাৰ সেই জুইটো ধৰিবলে তোমাৰ অ সুবিধাও হয় নহয় জান এতিয়া ধৰি লোৱা তোমাৰ যেনিবা আলহী এজন আহিছে, অকল এজন আজ এজন যেনিবা অকল আলহী আহিছে এতিয়া এজন আলহীক তুমি চাহ কাপ বনাই দিবলে তুমিতো জুই ধৰিব লাগিব। কিন্তু তোমাৰ হাতত যদি এল পি জি গেছ থাকে তেনেহ'লে কি হব তুমি বিন্দাস ধুনীয়াকে আমি এজন মানুহৰ চাহটো বনাই দি দিব পাৰো, এক মিনিট দুইমিনিট আমাৰ চা চাহ হৈ যাব কিন্তু জুইত কিন্তু আমাৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে বহুত দেৰি প্ৰয়োজন হৈ যাব। বহুত সময়ৰ প্ৰয়োজন হৈ যাব সেইকাৰণে আমি কি কৰিব লাগে এতিয়া অ খৰতকীয়াকৈ বস্তু ব্যৱহাৰ কৰি মানে বনাব ব লৈ আমি এল পি জি গেছতো ব্যৱহাৰ কৰিব পাৰো আৰুত তাৰ লগতে এল পি জি গেছৰ গেছটো মানে আটাইতকৈ মোৰ ভাল লগা কাৰণটো হৈছে তোমাৰ তাত সময়তটো খুব কম লাগে আৰু আ আৰু তাৰ লগতে কি হয় এল পি জি গেছৰ তোমাৰ যিখিনি তোমাৰ বেয়া হেৰি থাকে মানে তোমাৰ ধৰি লোৱা এল পি জি গেছব পৰা কোনো ধৰণৰ বেয়া গেছ নিৰ্গত নহয় অ সেইকাৰণে কি হয় আমাৰ পৰিৱেশটো মানে কোনো ক্ষতিসাধন নহয় গম পাইছা নাই আমাৰ পৰিৱেশটোত তোমাৰ একো অপকাৰে নহয় গতিকে আমি সেইকাৰণে আমি এল পি জি গেছটো ব্যৱহাৰ কৰিব লাগে জুই ব্যৱহাৰটো কম কৰিব লাগে গম পাইছা নাই। এতিয়া মই এইটোও কোৱা নাই যে জুই ব্যৱহাৰত একেবাৰে নাইকিয়া কৰি দিব লাগে কিন্তু আমি জুই ব্যৱহাৰটো মানে খুব কম কৰিব লাগে গম পাইছা নাই যাতে আমাৰ শৰীৰৰ ক্ষতিও নহয় স্বাস্থ্যৰো ক্ষতি নহয় আৰু তাৰ লগতে কি হয় আমাৰ বায়ুমণ্ডলো ক্ষতি নহয়। এতিয়া তোমাৰ সেই চৰকাৰেও আমাৰ এল পি জি গেছৰহে গুৰু- ত্ব বেছি দিছে গম পাইছা নাই এতিয়া সকলোৱে যাতে তোমাৰ এল পি জি গেছটো ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে তোমাৰ চৰকাৰে তোমাৰ সেই গাঁও বিলাকত এতিয়া তোমাৰ হেৰি কৰিছে মানে গেছৰ যি দাম সে- দামটো মানে এতিয়া কমাই দিছে গম পাইছা নাই। তোমাৰ সেই সকলো মানুহে যাতে সেই গেছটো মানে ভালদৰে ব্যৱহাৰ কৰিব পাৰে, কিনিব পাৰে। গম পাইছা নাই গতিকে চৰকাৰেও আমাক এল পি জি গেছ কিনাৰ ক্ষেত্ৰত ইমানখিনি সুবিধা কৰি দিছে যেতিয়া